হেল্ল'।
অ মাৰটো হৈছে ন।
হেল্ল'।
হেল্ল'
আহ কি কৰিছা?
এ বহি আছো।
অ আচ্ছা খবৰ খাতি কেনেকুৱা?
খবৰ খাতি আৰু আজিকালি এন চি চি ক্লাছ গৈছো আৰু বেয়া কৰি দিছে আৰু খবৰ খাতি।
হয় নেকি কলেজ কেনেকুৱা?
অ কলেজ মই এডমিশ্যন লৈছোঁ এইবাৰ ফাৰ্ষ্ট ছেমাৰ আগষ্টৰ পৰা ক্লাছ হ'ব।
আচ্ছা ক'ত ললা?
কলিয়াবৰ কলেজ।
কত?
কলিয়াবৰ কলেজ।
আচছা।
আপুনি ঠিকেই আছে।
ঠিকে আছোঁ মই বহুত দিন বোলো শুনচোন মৰা নাই খবৰ এটা লওঁ। মানুহবোৰ বোলো লেভেল চেভেল বাঢ়ি যায় নহয় কেতিয়াবা ফোন চোন মাৰিবলৈ পাহৰি থাকে।
জি আৰু কালি আৰু ডেইলি আৰু বিজি লাইফ আৰু কি কম।
ইমান বেজি নে মানুহৰ কাৰণে। কথা পাতিবলৈ দহ মিনিট নোলায়।
তেনেকুৱাই আৰু।
হম।
আপুনি কি আপুনি বহি আছে ন - ন লগ কৰে
হম।
তুমি পঢ়ি আছা নেকি?
ময়ো তোমাৰ হেই এইটো এতিয়া গৰঙা কলেজত লগাইছোহে।
অ, ফাচ চেম।
হয়। পাহৰি গল নেকি ইমান দিন কথা নাই পতা পাতি মানে পাহৰি থাকিলে।
কি ক'ম আৰু শৰ্ট টাৰ্ম মেমৰি লচ আছে ন মোৰ।
অহ, মংগলত যিতি গোবৰ ভা থাকিলে হ'বই বাৰু।
হম,
নহয় - নহয় বাকী চবৰে ভাল।
চবৰে ভাল আপোনাৰ?
আছো আৰু দিয়া। দিনবোৰ কেনেকুৱা গৈছে।
দিনবোৰ বেয়া গৈছে বহুত।
হম।
দিনবোৰ বহুত বেয়া গৈছে।
আচ্ছা।
উম, খানা চানা খালে নে - নে বনাই আছে।
ভাত বনাই আছে দেই এতিয়ালৈকে হোৱাগে নাই।
এনাই
উম, মায়ে বনাই মনো ক'ত বনাও আৰু।
আপুনি বনাব জনে নে নাই ভাত চাত?
হ'ব নেকি বহুত ভালকে বনাব জানো মই। আহিবা এদিন খুৱাম তেতিয়া গম পাবা নহয়।
আহিম জানো, আকৌ বেছি খাই দিলে?
নাই-নাই, কিমাননো খাবা?
বহুত খাই দিম। আপোনাৰ যিমান ফেমিলীয়ে খাই নিদিয়ে, মই অকলে খাই দিব পাৰিম।
তথাপিও ফিগাৰটোচোন নাইয়ে, গাত একোৱে নাই, মাংসচাংস।
হম, দণত জাজ এ বুক বায় ইটছ কাভাৰ।
হুহ হয় নেকি?
অহ ',
আহিবা, কম্পিটিশ্যন লাগিম তেনেহ'লে।
এ, আপুনি ক'ত পাৰিব? অ, কওক
হ'ব কোৱা বুলি ক'লেও হ'ব এতিয়া। আৰু কাজিয়াটো ঠিক হ'ল নহয়? কওক, নকলেও হ'ব।
হম,
তো মানে, উম, তুমিও খাব পাৰাই যিহেতু। মইও খাব পাৰো। দেন আমি নহ'লে এনেকে ফুড ভ্লগিং যে থাকে ইউটিউবত ভিডিঅ' দিয়ে যে। বস্তুবোৰ খোৱা যে
উম।
তেনেকুৱা ভিডিঅ' বনাওঁ বলা। কন্টেন্ট টাইপ আৰু অলপ। ফুড চেলেঞ্জ।
কিবা-কিবি তেনেকুৱা, আৰু ফুডৰ ওপৰত, মানে খোৱা, অকল কিছুমানেতো অকল চোন। ফোনটো থৈ মেলি খাই থাকে, তেনেকেওঁ চোন বহুত ভিউজ। পায় লাইকছ পায়, তেনেকে পইচা ইনকাম কৰি আছে।
আবে তেনেকে লাইক নাপাবা।
হম।
চবেই তেনেকৈ লাইক নাপায়, আৰু যোনে সিহঁতে পায় আৰু।
সবে নাপায় । ষ্টাৰ্টটো কৰি চাব পাৰোঁ নহ, লাইক পাওঁ নাপাওঁ, পিছৰ কথা। আপলোড কৰিম, খাম ধুনীয়াক। কে মছ কৰিম।
আজিকালি মানে এইটোৱে আৰু জেনেৰেশ্যন, আৰু মানে দেখি লয়, আৰু অ'হ, ই খানা খাই খাই পইচা কমাই। আছে, আমিও তেনেকুৱাই কৰোঁ। পিছত এনেই দুই-তিনি বছৰ পইচা ৱেষ্ট কৰিব, টাইম ৱেষ্ট কৰিব। তাৰপিছত এইপিনে কেৰিয়াৰ একো নলয়, জব একো নলয়। তাৰ পিছত পিছত পস্তাব, অ', দুই বছৰটো এনেই ৱেষ্ট কৰিলো। তাতকৈ ভাল, মই কৰিয়াৰত কিবা ধ্যান দিয়াহেঁতেন। হেঁতেন আকি আগবাঢ়ি গ'লহেঁতেন।
সময়তকৈতো বহুত আগত তুমি মেচ্যুৰ হৈছা।
কোনে।
তুমি।
কি কম আৰু।
উম, মেচ্যুৰ বনাই দিছে নি কোনোবাই।
উম হম।
আহিব দে, কি কথা আছে চি। টিউচন বিলাকে মেচ্যুৰ বনাই দিয়ে আজিকালি।
সেইটোয়েই আৰু জীৱনে শিকাই দিয়ে, আৰু কেনেকৈ জিন্দা থাকিব।
কিবা এটা কৰোঁ আৰু পইচা ওলোৱা, ঘৰত এনে বেকাৰ। বহিব মন যোৱা নাই এমাহটো।
আপোনাল আগষ্টৰ পৰা খুলিব নহ।
হয় আগষ্টৰ পৰাই ক্লাছ হ'ব আমাৰো।
বি এ বি এছ চি বি কম বি চি এ কি ল'লে।
বিএ।
মেজৰ মাইনৰ।
উম মেজৰ আচমিচ তাৰপিছত মাইনৰ। অ হেৰি নেকি কি আছিলে। এডুকেশ্বন নহলে পলিটিকেল আছিল চাগে আইগেছ।
অ গাছ পিঠা বনাইনাই।
মই পলিত এপ্লাই কৰি থৈছোঁ পলিত পালে পলিত যামগৈ ডিগ্ৰী নকৰোঁ তেতিয়া।
আচ্ছা আচ্ছা।
ডিগ্ৰী চাৰি বছৰ তোমাৰ বহুত টাইম খাই দিয়ে নহ তাতে মই তাতকৈ ভাল মই তিনিবছৰীয়া। কৰ্চ এটা কৰি ওলাই এবছৰ তোমাৰ ইটাৰ্ণশ্বিপ মাৰিব পাৰিম কবাত।
সিটো হয় মানে সেইটো হয় বাৰু খালি আজিকালি মানে কি কম আৰু সৰু সৰু জবৰ কাৰণে আৰু মানুহ আ আজি। আজিকালি আৰু হেৰি মানে কোৱালিফিকেশ্যন কিবা এটা সৰু সৰু জবৰ আগত আছিলে টেন পাছটুৱেলভ পাছ আজিকালি। ডাইৰেক্ট খোজিব গ্ৰেগুৱেচন।
উ ডিগ্ৰী চাৰটিফিকেট বাৰু ল েই দে আজিকালি যতে হলেও সেইকাৰণে ভাবিছো কব গলে মানে তোমাৰ দিচটেনচত লগাই থৈ যাম যিহেটো চাৰ্টিফিকেট খনও কাম আহে ন। এইফালে পঢ়ি থাকিম সেইফালে ডিচষ্টেঞ্চত লগাই থৈ যাম।
আকৌ মই বহুত শুনিছিলো এনেকৈ অনলাইন পঢ়ি পেলাই অনলাইন একজামো দিব পাৰি।
অ' পাৰিতো।
তেনেকুৱা কৰিলেও হ'ল যদি এনেকুৱা মানে ক'ৰবাত মানে বেলেগ ক'ৰবাত জব পালে যেনিবা তাৰপিছত অনলাইন পঢ়ি পঢ়ি এক্াম দিয়া টাইমত গু গুচি গলে হল, জবৰ পৰা সেই দু টো ছুটি দিবই পাৰিব এক দুই দিন নহয় মানে এসপ্তাহ মান। কলেই হ'ল এনেকুৱা এনেকুৱা পঢ়ি আছো এনেকা দিয়ে দিব আৰু।
উম উম।
সেইখিনিটো বুজিব ন মানুহে।
ত চাইলও কি হয়। পলিত পালেতো পলিতে যাম বাৰু।
পল চাইন্ঞ্চ?
হা?
পল চাইঞ্চ?
তল চায়েন্স নহয়ও পলিটেকনিক।
আতছা আচ্ছা আচ্ছা।
সেইটো তোমাৰ মেজৰ মাইৰ কিহত?
মোৰ মেজৰ হিষ্ট্ৰী।
ইয়াক সষ্ট্ৰী।
মাইনৰ ছচিয়লজি।
হিষ্ট্ৰীখন ল'বলৈ কি মন গ'ল বাৰু?
আৰু অপচন নাছিলে মোৰ।
হিষ্ট্ৰিত মানে হায়েষ্ট মাৰ্ক আহিছিলে নেকি?
নহয় তেনেকুৱা নহয় এভৰেজেই আহিছে ছেভেণ্টি তেনেকুৱা মানে। মানে বাকী আৰু মানে মানে পল চাইজ বহুত ডাঙৰ হয় যায় মানে এতিয়া ফাৰ্ষ ছেকেণ্ড চেম ঠিক লাগিব থাৰডৰ্ ৰ পৰা মান ইমান ডাঙৰ ডাঙৰ বুক হৈ যাব যেনে মানে কষ্টিটিউ্যন সৰু লগা লাগিব। তেনেকুৱা বুক থাকে বোলে মানে মোৰ চিনিয়াৰ এটাই লৈছিলে তু মোক ক'লে এনেকে। ডাঙৰ ডাঙৰ বুক থাকে যে মানে। কষ্টিটিউ্যনৰ সমান সমান বুক পাই যাবা তুমি আৰু বেলেগ বেলেগ আৰ্টিকেল বে সেইকাৰণে এইটো লোৱা নাই।
সৃষ্টিকণোযোগ নহয় সেইকাৰণে বহুত টানো বুলি ক'ব নোৱাৰি পঢ়িলে উজো বাৰু কিন্তু হ'লেও মোৰ যে হিষ্ট্ৰীখন পঢ়িবলৈ বহুত কিবা লাগিলে ছেকেণ্ড ইয়াৰত।
ইমান তিনিটা তিনিটা পাৰ্ট শনো নপঢ়িলো এটা পাৰ এৰিয়ে দিলো তেনেকে এক্জাম দিব গলো।
কি কৰিবা কিবা ন কিবাটো পঢ়িব লাগিব।
মই মানে ডিগ্ৰী কৰিবলৈ মোৰ মানে, কি হ'ল হেৰি অপচন নাই ন বেলেগ মানে মইতো তোমাৰ দিন মানে নাচিবলৈ গ'লোগে। তাৰপিছত হেৰি হ'ল বা কতো এপ্লাই নকৰিলে অকল পলিটে এপ্লাই কৰিলে পাছত যেতিয়া চমৰ্থক আকৌ দুদিনৰ পৰ্টেলটো খুলিলে। তেতিয়া মই এদমিচন ললো গে, ত মানে এতিয়া চাবজেক্ট কি চিলেক্ট কৰিম মানে মোৰ পলিটিকেল তুমি কোৱা দিছা মোৰ মন নযায় হিষ্টি মানে এ হেৰি হ'ল কি বুলি কয় দেখিব মন নাযায় হিষ্টিখন মানে বহুত মানে কিবা লাগে মানে তাৰপিছত আকৌ এডুকেশ্যনখন মোৰ মানে কম মাৰ্কচ আহিলে কি হ'ল মানে মই মানে মানে নপঢ়িলো মানে কিন্তু এডুকেশ্যনত মই লেটাৰ মাৰ্ক উঠাম বুলি ভাবি আছিলো কিন্তু ফৰ্ট বনি থাকিলে তাৰপিছত সেই তেনেকে লাষ্টত গৈ বোলো আকৌ বিহুতোতো মই এতিয়া ল'ব নোৱাৰো না আ লিবে ত ভ যে হেৰি কৰো এ আছামিছ টাকে লৈ লওঁ নেকি তেনেকুৱা হ'ল আৰু
আচ্ছা
ভাকী ভাত পানী
প নী নাগ মিকে হ
কোনে বন ম
উ লঙ ন
আচ্ছা কেতিয়াবা আহিব আমাৰ ঘৰলে
চ
ঠিক আছে হ'ব দিয়া আকনো
ঠিক আ